এক মিনিট ৰখক, হেল্ল'। শুনিছে।
অ' শুনিছো কি কৰি আছ।
আছো এনে আপুনি।
এ মই বহি আছো এ।
অ' খবৰ ভাল।
ভালে তোৰ।
ভালেই, নাহে যে আপুনি আজিকালি কিয়।
এ সময়ে নাপাওঁ ৰ।
আহিব কেতিয়াবা সময় উলিয়াই।
উম, তৌ আহিবি আকৌ।
যাম দিয়ক, ভাত পানী খালে।
খালো-খালো।
উম, খালো। খালো, এই মই শুই আছিলোঁ মানে।
অ'।
কিহেদি খালে ভাত।
মই মাংস, ৰঙালাও ভাজি।
অ'-অ'।
তই কি খালি।
এ আজি মানে চব্জি নাছিলে ত' ঘুগুনী বনালে মায়ে।
অ'।
তাকে খাই দিলোঁ আৰু।
অ'।
ইমান গৰম পৰিছে ন আজি।
বহুত গৰম ঐ।
উম। বৰষুণটোৰ লগত ৰ'দটো দি বেছি গৰম পেলাই দিছে।
অ'- অ' উম।
উম।
এতিয়া আকৌ ৰাতি লাইনটোও ডিষ্টাৰ্ব দিয়ে।
তাকেই বাকী ফুৰিব নাযায়।
ফুৰিব যাব লাগিছিলে অ ক'ত যাবিনো যাবলৈ জেগায় নাই।
ই ইমান জেগা আছে, আকৌ বোলে যাবলৈ জেগা নাই নে।
ইমান দূৰ দূৰলৈ গ'লে দূৰলৈ গ'লে আকৌ মানুহো ধেৰ লাগিব।
মানে ধৰক তেজপুৰতে কৰ'বাত আমি যাব পাৰিও পাৰ্কে চাৰ্কে।
অ' তেনেকুৱা যাব পাৰি অ', তাৰমানে কি আৰু ফেমিলি পাৰ্টি তেতিয়াহ'লে মানে ধুনীয়াকৈ ফুৰি আহিব পাৰি আৰু টাউনত ন।
হয়- হয়। ক ক'ল পাৰ্কো এতিয়া ধুনীয়াকে নতুন কে বনাইছে তে সেইটো চাব পা ৰিম, তাৰ পিছত অগ্নিগড় কনকা অ কনকাহে আহিছে এইটো কি আছি লে কনকলতা।
অ'। এইটোৱেটো যাব এতিয়া দূৰ জেগালৈ হ'লে
উম, পিকনিক এটা ওলাওক চামাৰ চিজনত। কাৰণে।
তাৰমানে কি, এতিয়া আমি ফেমিলি পাৰ্টি হ'লে, ফেমেলি পা
হয়, মাহঁতক কৈ পেলাই ওলাব পাৰে। আপুনি।
তাকে ক'ব লাগিব, কৈ পেলাই যা-ফু-ফুৰা চোকা কৰিব লাগে হয়, নে নহয়?
হম। ঘূৰিলে, ফুৰিলে এটা, দুটা কথা বাহিৰা জানিব পাৰিম।
হেইটোইটো, এতিয়া ঘৰতে সোমাই থাকিলেনো কি জানিম? বাহিৰত ফুৰিবলৈ গ'লে বাহিৰা কথা এটা, দুটা বাহিৰৰ মানুহ লগ পাম। হয়নে? য'ৰে ত'ৰে মানুহ লগ কথা পতা হয়, হয়নে নহয়? চা চিনাকি হয়।
আমি বাৰু আহিলোঁ কালি, অ', মাইথানৰ পৰা।
অ' সিদিনাখন আমিওঁ গৈছিলো এই নলেশ্বৰী থানলৈ। গৈ আহিলো যেনিবা।
হয়।
এতিয়া ওচৰ চুবুৰীয়ালৈ গৈছো আৰু দূৰলৈ যোৱা মানে দূৰলৈ যাত্ৰা কৰা নাই আৰু মানে। কৰিব লাগিব এই মানে অকণমান- ঠাণ্ডাতো অকমান আহি লওঁক। বহুত গৰমো নহয়? দূৰ যাত্ৰা কৰিব হ'লে মানে কি হয়, উ মানে ঢেৰ মানুহ হ'লে মানে কিছুমানে গৰমৰ কাৰণে যাব মন নকৰে হয়নে?
উম।
এতিয়া অকমান ঠাণ্ডা অকণমান ঠাণ্ডা নিচিনা হ'লে তেতিয়া যাবলৈ মন কৰে। এনে আমি বৰদোৱা লৈ যোৱা কথা আছে বাৰু।
বৰদোৱালৈ যদি যাই মোকো ক'ব, ম ইও যাম। ধুনীয়াকে বনাইছে বোলে নতুনকে আমাৰ মাহতে গ'ল, মানে লগ ধৰিছে ছিলে মোক যাবলৈ, তাৰ পিছত মানে মই যাব নোৱাৰিলো।
মই এবাৰ গৈছিলোঁ, এবাৰ মানে দুবাই গ'লো। এবাৰ সৰুতে গৈছিলো আৰু এবাৰ ডাঙৰত গ'লো আৰু তাৰ পাছত যোৱা নাই আৰু। বাৰ মানে যাম বুলি ভাবি আছো, কেতিয়া যাওঁ মানে ঠিক নাই এই ৰ, গৰমৰ কাৰণে মানে অকণমান বোলো ঠাণ্ডা পৰোঁ তেতিয়া যাম আৰু।
উম বৰদোৱাত এনেই কি কি দেখিলে আপুনি এইবাৰ?
তেতিয়া সেইবাৰ যাওঁতে তেতিয়া মানে বনাই আছিলে ন? ইমান মানে হেৰি দি নাই এতিয়া বোলে শুনিছো বোলে বহুত ধুনীয়া খুহৰি কৰিলে বুলি কৈছে আৰু।
উম তাত বোলে এক্সট্ৰাকে জুবিন ক্ষেত্ৰ এখন বনাইছে।
অ' সেয়া বাৰু নাই, সেইবাৰ তেতিয়া সেয়া যাওঁতে নাই এইবাৰ বনাইছে আৰু।
অ', আকৌ এটাত ঢোল বনাইছে। তাৰপিছত তবলা এটা বনাইছে বোলে বহুত ডাঙৰ, প্ৰকাণ্ড।
অ'।
সেইবিলাক ভাল লাগে আৰু চাই।
অ', সেইবিলাক চাবলৈ যাব লাগে। মই তেতিয়া যাওঁতে যেনিবা বনোৱা নাছিলে, উম। এতিয়া কিছুমান মানুহতো বহুত ফুৰে, আমিতো সেনেকে ফুৰা চোকা কৰাই নাই।
উম, তাকে মানে মাহে, মাহে, মাহে, মাহে চানডেটোতো পায়ে ন! বন্ধ ঘূৰিব গুচিয়ে যায়। আমাৰ আৰু কাম, কাম, কামতে থাকোঁ।
উম, এতিয়া যাও বুলি কলে ঘপতে কোনোবা ওলালে গুচি যাব পাৰি ন। এতিয়া নিজে মানে উলিয়াব বুলি ক'লে মানে মানুহো ধঢেৰ লাগিল ফেমেলি লাগিলে হয়নে।
তাৰ পিছত আকৌ যদি আপুনি - আপুনি ওলাই গ ঘৰুৱা জেগাতো আপুনি ক'ব লাগিব ক'ত যাব কি ক'ত। কথা কিমান লাগিব।
অহ ', এতিয়া দূৰৈ জেগালৈ যোৱাবলৈ গ'লে কমচে কম গাড়ীখনৰ কথা আহি পৰিলে। হয়নে মেইনলি তাৰ লগে - লগে আকৌ পইচাটোৰ কথা আহি পৰিল। কিমানকৈ ল'ব গাড়ীখনত দূৰৈ যাত্ৰা বুলি অ, দূৰ যাত্ৰা বুলি ক'লেতো মানে বহুতেই পইচা লয় হয় ন এতিয়া মোৰ লগৰ এজনীয়ে কৈ আছে। ক'ৰবা এতিয়া কি ত্ৰিপুৰা নে কি কৈ আছিলে এতিয়া তিনিচুকীয়া ফিলেই কৈ আছিলে আৰু তাৰপিছত কৈ আছিলে যোৱা কথা মই তাকে কৈছো মোক কলে তুমি আৰু এটা কাম কৰিবা তুমি মানুহ উলিয়াবা। আহ, আমি গাড়ী চাৰী ঠিক কৰিম। গাড়ীখন ঠিক কৰা মানে মানুহ যেতিয়া ওলাব তেতিয়া গাড়ীখনক ক'ব পাৰি। কিমান কৌ গাড়ী খ মই চো গাড়ীখনে কব কিমান পৰে তালৈকেয়া এতিয়া মানুহখিনিক কব পাৰিম মই হয়নে নহয় এতিয়া গাড়ীখনত সুধিম বুলি কৈছে অ, কিমান লয় মানে দূৰলৈ গ'লে আৰু। কাকে মোক কৈছে মানুহ উলিয়াবলৈ যে মানুহক তাইতো যোৱা কথা কৈয়ে আছে এতিয়া মানে মানুহৰ কাৰণেহে।
মানুহ মিলি যাব বাৰু আপুনি ক'ব লাগিব কত। যাই কি কথা মানে বাজেটটো কিমান হ'ব।
অ, মই নাই বাজেটটো তাইকে কৈছো মই। তাই কৈছো বাজেটটো তুমি বনাবা অ, মানুহ বাৰু এতিয়া আমাৰ কিমান মানুহ যায় এতিয়া সখিনি আমাৰতো ফেমিলিটো বাৰু গ'লেতো আমাৰ ফেমিলিটো যাবই তাৰপাছত তহতৰ ফেমিলিটো গ'লে যাবই হয়নে। কিন্তু আৰু কোনোবা মানুহ ওলাই উলিয়াব লাগিব এ তেওলোকৰ তাতো মানে মানুহ তাই উলিয়াম বুলি কৈছে।
খোৱা বোৱাৰো কথা আছে নহয়।
খোৱা বোৱা কথা আছে তাৰমানে কৈছে খোৱা বোৱাটো আমি নিজেই তাত লাগিলে লগা হ'লে বনাই খাম হোটেলত খাবলৈ গ' হ'লে থকা কৰা খৰচ লাগিল সেইকাৰণে খোৱা বোৱাটো আমি নিজে বনাই খাম থকাতটো আমি নিজে ভ হ ভাৰি মানে পকেট খৰচ কৰি থাকিম আৰু এনে বুলি কলে আৰু। নিজে খৰচ কৰি থাকিম আৰু তনেৰ লগত খোৱা বোৱাতো মানে নিজে খাম মানে একেলগে খাম বুলি কলে আৰু তাই।
ঠিকে আছে কব আপুনি কেতিয়া যায় আমিও বাজেট টো মিলাই লও মাৰ লগত কথা বতৰা পাতি লও।
অ', তাকে মই কৈছো মই ওচো যোৱাটোতো বাৰু যাবলৈতো মন যায়েই ন। কিন্তু তাকে মই তাইক কৈছো তুমি অকণ জোৰ দিবা যাবলৈ হলে। তুমিও মানুহ ওলোৱাা মইোফালে কিমান পাও উলিয়াও। উলিয়াই কৰি যাম আৰু তেনেকে কৈছো আৰু এতিয়া গুৱাহাটী যোৱাৰ কথা কৈ আছিলো তাৰ পিছত গুৱাহাটী যাবলৈ এতিয়া গৰম বোলে গুৱাহাটীত বহুত গৰম হয় নো এতিয়া বহুত গুৱাহাটী বোলে বেছি তাৰামান গৰম গৰম সেই সেইকাৰণে মানে যাবলৈ অকণমান দিগ
এবাৰ মই গুৱাহাটী গৈ মানে
সেইদিনাখন আমাৰ ল'ৰা-ল'ৰা আহি গৈছিলে। কামাখ্যালৈ যাওঁতে তাৰ পিছত তাতহে সি কলে গৰম বহুত বোলে এনে বুলি কলে, সেইকাৰণে মানে অক ইমান মনটো মানে সেমেকি গৈছে আৰু যাবলৈ মানে।
উম মানে আপুনি গলে যাব পাৰে। কিন্তু মানে যেতিয়া মানে এ হোম ষ্টে বা হ কি আছে হোটেল বিলাকত যেতিয়া ষ্টে কৰিব বিচাৰে ইমানেই গৰম মানে গৰমত থাকিব নোৱাৰি
উম। সেইটোয়েইটো এইটো মানে বেছি গৰমত যাবলৈও অকণ অসুবিধা, হয়নে? আ পোৱালি পোৱালি-ছোৱালী লৈ গ যোৱা কথা মানুহ মোৰ বন্ধুজনী মানে পোৱালী ল'ৰাটাও আছে ন। চাই মেলাই এতিয়া অকণ ক কৈছে পোৱালি মেলি গৰমো পায় ন বেছি।
মোৰ লগৰ এজনীও গৈছিলে বোলে কামাখ্যা মন্দিৰ, তাৰ পিছত তাত বোলে তাইক উ মানে খোজ কাঢ়িবলৈ বোলে জেগা নাই উঠাই লৈ গৈছে বোলে।
মানুহ বোলে, বহুত মানুহ। খোজ কাঢ়িবলৈ বলে আমাৰ মোৰ আমাৰ ল'ৰাই কৈছে, কৈছে ভৰি দিবলৈ জেগা নাই বোলে, আমাৰ ল'ৰা গোটেই ভৰি বিষ গৈছে, গৈছে লৰাই গৈছে বহুত গৈ, মই কৈছো হ'ব মাৰ ওচৰত গৈছো, অকনমান কচ হৈছে মায়েতো ত চাইছে ন, এনেকৈ মায়েতো চাব আৰু। উম। মাৰ ওচৰত যদি, মাৰ ওচৰলৈ যাব লগীয়া আছে বহুত মানুহ যাব লগীয়া প পৰাই নাই মা ওছৰত হয়নে? এতিয়া কপালত আছে গৈছো মাৰ ওচৰলৈ, মায়ে সেইখিনি শক্তি দিব নহয়। দিছে নহয়, হয়নে নহয়?
ভিৰ হয় বহুত বেছি ভিৰ হয়। সদায় মানুহ মানে থাকিবই কামা
এতিয়া বহুত দূৰৰ-দূৰৰ পৰা মানুহ আহিছে, তেনেকৈয়ে প শুই আছে সিহঁতে, হয়নে? আমিহে এতিয়া গৰম-গৰমকৈ ক'তো নাযাওঁ।
উম, উম, উম, তাতে আকৌ ইমান আ মানে জল্দিৰ পৰা লাইন ধৰিব লাগে, গোটেই ৰাতিটো মানুহ নুশুইয়ে তাত।
উম। অ নুশুৱে বোলে গোটেই মানুহ বোলোকে, ককাই-চকাই শুই মেলি আছে, মা মাৰ ওচৰত হেৰি দৰ্শন কৰিবৰ কাৰণে।
হয়।
এতিয়া আমাৰ ইয়াৰ পৰাতো মানুহ বহুত কম গৈছে, বাহিৰা দেশৰ মানুহে বহুত আহিছ।
অ।
আমিতো যাবই পৰা নাই হয় নে নহয়, আৰু মাৰ ওচৰলৈ যাবলৈ ভাগ্য লাগিব ন। মায়ে-মায়ে মাতিব লাগিব, মাক যোনদিনা দৰ্শন আছে সেইদিনা যেনেকৈ নহওক যাবই লাগিব।
আৰু আপুনি চাব অহাৰ এটা মানে মন্দিৰ দিৰত যাব হ'লে আপোনাক মাতিব লাগিব মন্দিৰৰ পৰা, নহ'লে যদি আপোনাৰ মানে মাতা নাই তে তেনেহলে আপোনাৰ কিবা বাধা বিঘিনি আহিবই।
অ, অ, সেইটো কাই চিঞৰে আৰু।
উম, উম, ঠিক আছে বাৰু আপুনি কেত তিয়া যাই মোক ক'ব।
অ, অ। কম বাৰু আহ উ এতিয়া ৰাতি কি খান ব বনাব
ৰাতি জানো এতিয়ালৈকে চিন্তাই কৰা নাই সন্ধিয়া দেটা বজাৰ যাবহে অ দিয়ক ঠিক আছে
ৰে উম উম উম
হ'ব দিয়া উম